হেল্ল হেল্ল হেল্ল হেল্ল
হেল্ল
উম, কোৱা?
হেল্ল, কি কৰি আছে?
উম, শুনিছা?
অঁ, শুনি আছোঁ।
এনেই, বহি আছো কোৱা?
আচ্ছা খালা।
উম, খালো তুমি খালা?
উম, খালো বাৰু।
উম, ক'ত আছা ঘৰত নে বাহিৰত?
বাহিৰত আছো, গছৰ তলত বহি।
অ, সেনেকে তোমালোক গছৰ তলত বহি আছে নেকি?
অঁ, ঘৰৰ পৰা আহিলো আকৌ বহিব আহিছো এতিয়া ইমান গৰম ঘৰত থাকিবই নোৱাৰি।
অঁ কিয় বা?
হা
কিয় বা?
ইমান গৰম।
তাকে ন গৰমটো, মানে গৰমটোৱে চবকে খাই দিছা।
উম
হেৰি খাই থাকিবা, এনাৰ্জি ড্ৰিংক খাই থাকিব গ্লুকন দি।
উম।
নহ'লে, লেজি হৈ যাবা।
পিছে খবৰ ভাল।
কোন কোন আছা? ভাল ভাল তোমাৰ?
অঁ মোৰো ভালে, বা হত আছে বহি।
অ
বা আছে দুলু আছে লগৰ দুজনী আছে।
উম। দুলোতো থাকিব আৰু ন দুলো মেইন কেৰেক্টাৰ চাগে তোমালোকৰ।
সিটা আহি বহিয়ে থাকে ইয়াতে।
উম তাতে ঘৰ এটা বনাই ল'ব দিয়া তাইক। চাংঘৰ এটা।
ক'ব লাগিব ৰ'বা।
উম।
কি খালা ভাত কি খালা।
ভাত খালো দালি আৰু আলু ভাজি নেমু।
নেমু খাইকছা নে।
উম গৰম গ।
অ। নেমু খাইছে বোলে অ। লৈ যা। উম উম কি কৈছা। হেল্ল'।
অ কোৱা।
উম কি কৈ আছিলা।
নাই একো কোৱা নাই।
অ।
বাকী ঘৰত ভাল।
ভালে চাউণ্ড টো কমা না। এ ৰখা ঘৰত মানে। সৰু পোৱালিটো আহিছে মাহীৰ লৰাটো আহিছে। এই গান চান লগাই উৎপাত কৰি আছে মানে।
আচ্ছা।
গৰম হণত।
উম।
এনেই লাইট চাইট গৈ আছে বেঙৰ ফ্ৰিজত পানী চানী অকণো নাই। ঠাণ্ডা পানী খাব মন গৈ আছে।
উম অহা যোৱা কৰি থাকে লাইটটো।
উম।
গৰমডালত এনেও লাইটডাল বহুত অহাজোৱা কৰে। ফোন কৰিছিলোঁ লাইনমেনক।
অ কি কলে বিছে।
কৈছে। জ নাই আৰু কি দাইল দিয়ে লাইনমেণ্ট বিলাকে গৰম দিনত। কয় কৰ'বাত বোলে কমে ফুটিছে কিবা চ চৰ্ট চাৰ্কিট হৈছে সনেকে কিবা কিবি বাহানা দেখাইছে আৰু। ক'লো ৰাতিপুৱা কালি দিগদাৰ দি আছে আপোনালোকে।
উম।
ইয়াত পানী নাই খাবলৈ মানুহ মৰি আছে পানী খাবলে ঠিক কৰক লাইটটো বোলো। তাপা যেনিবা এতিয়া যোৱা নাই বাৰু। এঘণ্টামান হ'ল ঠিকে চলি আছে। ৰাতি কি হয় বা?
আমাৰ ফালেতো দুদিন ধৰি লাইটে নাছিলে।
উম্ ‌ দুদিন?
মানে ৰাতি নাই আৰু দুদিন।
কেনেকে থাকা বে ৰাতি?
সেনেকেই আছো আৰু, বিচনী লৈ লৈ।
বাপৰে! ফেনৰ বতাহো গৰম হৈ যায় এনেকা বতৰত। লাইট নহ'লেতো চেছেই আৰু, মইতো শুবই নোৱাৰিম- কালি লাইট নাছিলে ন ৰাতিৰ বহুত টাইম' লৈকে- মইতো শুবই পৰা নাই টোপনি খতি হৈছে মোৰ ৰাতি।
উ আমাৰতো দুদিনকে টোপনি খতি হৈছে কালিহে লাইটটো আছে যি।
উম্ একেবোৰ, গা-চা বেয়া লাগি গচেগে ন?
উম্।
বাকী, কি কৰা তোমালোকে পথাৰত গছৰ তলত থাকি কিনে?
পথাৰত নাই আমি।
ক'ত আছ?
ঘৰৰে মানে গছৰ ডালত।
ঘৰৰে গছ নি?
উম্।
উম্ ভাললে, আমাৰো যদি এনেকা গছ'টা থকা হেতেন! উম
উম
ও
হা- কি ক'লা?
শুনিছা? এইফালে আহিবা গছৰ তলত বহিব। এইফালে আহিবা গছ লত বহিব। অ' পাৰিতো।
উম্ যাব পাৰি।
উম্ নদীৰ ওচৰতে বহি থাকিবা।
উম্, বহুত ভাল লাগে নদীৰ ওচৰত বহিবলে মোৰ।
উম্।
আমাৰ সেইটো ওচৰ-পাজৰে নদী নাই ন' দূৰ যাব লাগে, টাউনৰ ফালে যাব লাগে যে। অলপ প্ৰব্লেম হৈ যায় আৰু, ইমান দূৰ- যা।
উম্।
গাড়ীখনৰ তেল-চেল পুৰি পেলাই ইমান দূৰ যাম- নদীখনৰ ওচৰত বহিবৰ কাৰণে, পইচাহে খৰচ। তোমালোকৰ ভালেই, ঘৰৰ পৰা ওলাই আহি নদী পায় আৰু।
উম্।
গা ধূও বুলি ক'লেই আৰু নদীত জাপ মাৰি দিব লাগে।
উ আমি সেইদিনাখন গৈছিলোঁ, এইকেইদিন যোৱা নাই আৰু।
হা
সেইদিনাখন গৈছিলোঁ, পোৰহি গৈছিলোঁ নদীত গা ধুবলৈ।
উম। তুমি পাৰা, সাঁতুৰিব পাৰা?
পাৰোঁ টো।
বা বেলেগ ছোৱালী দেখোন।
ইমানো ভালকে নাপাৰো আৰু।
আচৰিত দেখোন।
আৰু তুমি?
ময়ো পাৰো বাৰু। মইতো ল'ৰা হয় ন', মইতো পাৰিমেই অবিএচলি।
উম, তেওঁ সুধিছো নোৱাৰিব পাৰা।
এনেই পানীত থেপ-থেপাই থাকো আৰু।
হুম।
নাই এনেই পাৰো মানে অলপ চলপ পাৰো। ডুবিলে ওলাই আহিব পাৰিম আৰু, সেইটো ক্ষমতা আছে। নদীত দ নাই?
নাই ইমান দ। কিন্তু ৰাতিপুৱা পানী আহিছিল আজি।
মোৰ যাবাতো মন যায়ে আৰু নদীত সাঁতুৰিবও মন যায় তোমালোকৰ ফালে। কিন্তু মানে চিনাকি নাই যে আৰু লগ গৰ নাই আৰু লাজটোও লাগে অলপ।
জীয়া হঁতৰ ঘৰত আহিবা।
জীয়াৰ ঘৰত মই?
অ'।
জীয়া মোৰ কোন লাগে?
উম। ভণ্টি হ'ব চাগে তোমাৰ।
ভণ্টিয়ে হ'ব বাৰু।
অ'। গুলুৱে কৈ আছে কল কৰিব তোমাক। কথা পাতে বোলে তোমাৰ লগত, গুলো।
কোনে?
দুলু দুলু। অ'।
অ।
কথা পাতোঁ গৈ আছে সেই তাই।
কি কথা কয়? কোৱা। ফোনটো কাতি গ'ল নেকি? হেল্ল'। উম।
অ' কোৱা।
কি কথা পাতিব এইটো সুধিছোঁ।
নাজানো কি পাতে। তাই কৈছে- ফোন কৰিব দে।
মই তাইক ফোন কৰোঁ ফোন কৰিলে তাই একো নামাতেই মুখেৰে মই যদি দহ বাৰ কও তাই এবাৰ কয়
মানে কি ক'ম আৰু নেটৱৰ্কৰ প্ৰব্লেম তাইৰ
উম হটস্পট লৈ ল'ব লাগে তোমালোকৰ পা
নলই তাই হটস্পট লবলে পেলাই বেয়া পায় লোকৰ পৰা মোৰ আছে মই কিয় লোকৰ লম কৈ থাকে
আচ্ছা মেনকেচটোৱে নাজানে ছাগে
নাজানো আৰু
উম
চব শুনি আছে তোমাৰ কথা
হয় নেকি কেনেকে মোৰ ফোনটোতো স্পীকাৰ কৰিব নোৱাৰি
নহয় ওচৰতে কাণ খন দি ৰখি আছিলে ক।
ও ৰাম ফেঁচা বনিব আহিছে
অ
নাই কি কি আৰু ফোন ফোনটো কৰোৱে ন কিন্তু মানে একো শুনিয়ে নাপায় এনেই এনেই টাইমটো গুচি যায় ন
কেতিয়াবা তোমালোকৰ আৱাজটো আহে তাইৰ আ তাইৰ আৱাজটো নাযায়
উম তাইতো গ্ৰুপতটো এটা মেছেজকে ৰিপিট কৰিয়ে থাকে কোনোবাই মেছেজ দিলেই হ'ল ফ্ৰী আছা নেকি আছো ইয় মই আছো বাপৰে বত বত টাইপ
উম
মানে হেৰি গ্ৰুপৰ মেইন নে এডমিন নিচিনা হয় আৰু তাই
অ
অনলাইন থাকিব আৰু
পুৰা ৰাতিটো ক'বই নালাগে বাৰটা এটালৈকে অনলাইন থাকিল তাই
হে তাই বয়ফ্ৰেণ্ডে একো নকয় নেকি তাইক
নাই একোৱে নকয় এতিয়া
কিয়
নাজানো তাইহে জানে আৰু
উম বয়ফ্ৰেণ্ডটো বয়ফ্ৰেণ্ডটো কেনেকুৱা দেখিছা
দেখিছো বাৰু
উম ধুনীয়া চাগে ন
ভালে আছে বাৰু ফটো লাগিব নেকি অ দিম দিয়া পিছত
দেখাবা দেই
অ হ'ব ইনষ্টা আইডি লাগে যদিও কোৱা
অ দি দিবা চবৰে গোটেই কেইটা দি দিবা
অ দিম দিয়া
উম ময়ো চাম আমাৰ এইটো কি বুলি কয় জোঁৱাই সৰু জোঁৱাইটো চাম কেনেকা
অহ চাবা সৰু জোঁৱাইক হাৰামিছ্ বকি আছে তাই মোক
কিয়
তাইৰ কথা কৈ থকা দেখিয়ে চুপ
কিনো ক'লোঁ ধেমালিহে কৰিছোঁ
অ সৰু জোৱাই চাম কৈছা যে যি হাঁহিছ
অ সৰু জোৱাই টো চাম বুলিয়ে কৈছো কিনো বেয়া কলো
সৌৱা
ফ'ন ফ'ন কাত খাব আৰু হা বেছি টাইম নাই কিন্তু
অহ
কৈ যোৱা
কি কৰে কিবা কাম কৰে নে নে পঢ়ি আছে বাবুটোৱে ন লৰাটোৱে
অ কাম কৰি আছে
অ ঠিকে আছে ভাল ভাল
উম
পাৰ্টিটো দিব পাৰে
অ তাইক কবাচোন ফোন